হেল্ল' কি কৰিছ?
এই এয়া কিবা কম্পিউটাৰ কাম এটা কৰি আছো। নেটতে কিবা অলপ চাইছো কাইলৈ কলেজত ৰচনা প্ৰতিযোগিতা এখনো আছে।
অ'।
তাকে আমাৰ নাৰীবাদৰ ওপৰত দিছে।
অ'।
তাকে মই আকৌ নাৰীবাদৰ বিষয়ে আগতে পঢ়া নাই।
নাই পঢ়া নেকি?
নাই পঢ়া তাকে মই নেটত চাৰ্চ কৰি আছো পাওঁ বা। বৰ এটা ভালকে নাই নাৰীবাদৰ বিষয়ে নেটত।
অ', অ'।
তাকে চিন্তাই হৈছে নহয় কৰো।
একো নাই নাৰীবাদটো তোৰ ভাল বিষয় সহজ বিষয়।
অ', তই জান নেকি এইটো বিষয়ে?
অ', নাৰীবাদটোৰ বিষয়ে পঢ়িছিলো বাৰু।
অ', কচোন তই মোক অলপ ক কাইলৈ লিখিব পৰাকে।
অ', মানে নাৰীবাদটোক কি আৰু আমাৰ সমাজখনত যিসকল নাৰী আছে নাৰীসকলক প্ৰাধান্য দি যি মতবাদ গঢ়ি উঠিছিলে বা যি আন্দোলন গঢ়ি উঠিছিলে সেইটোকে নাৰীবাদ বুলি কোৱা হয়।
আচ্ছা তেন্তে নাৰীবাদৰ সংজ্ঞাটো এনেকে আৰম্ভ কৰিম ন মই?
অ', এনেকেই তোৰ আৰম্ভ কৰিব পাৰি। আৰু তোৰ আমাৰ সমাজত বৰ্তমান নাৰীসকলে কেনেধৰণৰ সমস্যা সন্মুখীন হৈছে বা তাৰ প্ৰতি কেনেকে এ নাৰীসকলে আন্দোলন কৰিছে সেই কথাখিনি লিখিব পাৰিবি।
অলপ উদাহৰণ দেচোন কেনেকে কি লিখিম মোক।
উদাহৰণ মানে তই আৰম্ভণিটো কৰিবি আমাৰ ভাৰতীয় সংস্কৃতিৰ যি বৈদিক যুগ আছে।
উম।
সেই বৈদিক যুগৰ পৰা মানে তই আৰম্ভ কৰিবি।
অ'।
তাৰপিছত এনেকে লিখিবি যে বৈদিক যুগত নাৰী শিক শিক্ষা মানে নাৰীবাদৰ লগত নাৰী শিক্ষাটো এক এটা ওতঃপ্ৰোত এটা সম্প সম্পৰ্ক থকা এটা মানে বিষয়। এতিয়া চা শিক্ষাৰ অবিহনে কেতিয়াও এখন সমাজ সভ্য হ'ব নোৱাৰে।
হয়।
গতিকে বৈদিক যুগত কি হৈছিলে নাৰীসকলৰ মানে শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া নাছিলে।
অঁ।
তোৰ ৰজা, মহাৰজাবোকৰ ঘৈণীয়েক বা জীয়েক বা ৰা এ ঋষিসকলৰ জীয়েক বা ঘৈণীয়েক সিহঁতেহে মানে শিক্ষা লাভ কৰিব পাৰিছিলে।
অঁ।
তইতো মধ্যযুগৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জান তোৰ ধৰ বৌদ্ধিক যুগ, ইছলামীয় যুগ, এইখিনি বিষয়টো জান।
অ জানো, জানো, মই আমাৰ ক'ৰ্চতে আছে মই পঢ়িছো এই বিষয়ে ভালকে।
অঁ।
এইসমূহৰ পৰাও মই অলপ টানিব পাৰিম ন নাৰীবাদৰ বিষয়ে।
তাকে আৰু বাতৰি কাকত আলোচনীত নাৰীবাদৰ বিষয়ে ভালকে প্ৰচলন হয় গতিকে তাত তই হেৰি কৰিবি, চাবি।
অঁ ঠিক আছে বাৰু, বাকী তই এতিয়া ক'ত আছ?
মই এই অলপ মানে ভাত খালো, খায় পেলাই এ ট্ৰেইনৰ ষ্টেচনৰ ফালে খোজ কাঢ়িবলে আহিছিলো।
অ ভাত কেইটা খোৱাৰ পিছত খোজকাঢ় মানে?
উম ভাত খায় পেলাই মানে অকণমান খোজ কাঢ়ি দিওঁ আৰু, লগে লগে শুই দিলে গাটো পিছত বেয়া লাগে, কেলেং মেলেং লাগে।
হয়ও বাৰু!
তাকে।
বাকী মই ষ্টেশচনলে মইও যোৱা কথা আছে।
অঁ।
খোজ কাঢ়িব লাগে।
তাকে আহিবি ইয়াতো লাইট দি থয়, পোহৰ হৈ থাকে গতিকে খোজ কাঢ়িবলে ভাল আৰু দুই এজন মানুহ পাই যায় কথা বতৰা পাতি পেলাই মানে হেৰি কৰিব পাৰি আৰু অ খোজ কাঢ়িব পাৰি আৰু।
অ আৰু ট্ৰেইনবোৰ কিমান কিমান সময়ত আহে ঔ?
এই ট্ৰেইনবোৰ মানে আজিকালি বাৰু টাইমত হৈছে, কিন্তু আগত আগতে যেনেকে ট্ৰেইনবোৰ আহি আছিলে, তাতকে আজিকালি মানে দছ মিনিট ফাষ্ট হ'ল, দছ মিনিট নহয় পাঁচ মিনিট ফাষ্ট হ'ল।
অঁ।
এতিয়া ধৰ যিখন গুৱাহাটীলে যায়, গুৱাহাটীখন আহে তোৰ ন পোন্ধৰত। আকৌ তাৰ আগতে এখন জেনেৰেল ট্ৰেইন আহে, সেইখন আহে তোৰ আঠ পঞ্চল্লিশ বা চাৰে আঠটা বজাত পাই যায় মানে।
অ আজিকালি সোনকাল হ'ল ন?
অ আজিকালি সোনকাল হ'ল, মানে তোৰ এতিয়া ধৰ দিনটো আমাৰ কি হয় ছটা বজা সাতটা বজা ছটা বজালে আমাৰ আন্ধাৰেই নহয়।
অঁ।
গতিকে সেইটো কথা কাৰণে মানে আমাৰ সোন কিন্তু অ টাইমিংটো মানে চেঞ্জ কৰি দিছে আৰু, কি কৰিছে নাজানোৱেই সিহঁতৰ কথা আৰু।
অ ৰেলৱে নীতি নিয়মবোৰ অলপ পৃথকেই দেচোন আমাৰ এইবোৰতকে।
তাকে তোৰ এতিয়া এ আমাৰ ধৰক পৰিবহণটো যদি আমাৰ বাছ সেৱা সেইটো কথা যদি ৰাজ্যিক চৰকাৰে চাই কিন্তু ট্ৰেনৰ এইখিনি কথাটো কেন্দ্ৰীয় চৰকাৰে চাই ন
হয় অ
এতিয়া চা আমাৰ গোটেই ৰাস্তা পকা হ'ল কিন্তু ট্ৰেনৰ আলীৰ কাষৰ যি ৰাস্তাটো আছে সেই ৰাস্তাটো বৰ্তমানৰ কেঁচা হ'ল বৰষুণ দিলে অত পানী ত'ত পানী কিবা কিবি
অ সেই ৰাস্তাটো পকা কৰাই নাই নেকি
এই ৰাস্তাটো পকা কৰা নাই তো মানুহৰ মানে যন্ত্ৰণা এইবোৰ
অ মই এই ডেৰ বছৰমান আগতে গৈছিলোঁ সেইটো ছাইডে
অ
বৰ বেয়া ৰাস্তা পালো পাই
তাকে আৰু ৰাস্তাটোতো কি মই শুনা মতেতো কেন্দ্ৰীয় চৰকাৰে দহ বছৰ যিত তেতিয়ালৈকে এটা ৰাস্তাৰ ম্যাদ উকলি নাযায় তেতিয়ালৈকে মানে সিহঁতে ৰাস্তাটো নবনায়
অ
আও এতিয়া এইটো সংযোগী অ
এইটো ৰাস্তা দহ বছৰ ম্যাদ উকলি যোৱাই নাই নে
নাই যোৱাটো এতিয়া কিমান আজিলে আজি পৰ্যন্ত ছয় সাত বছৰ হৈছে চাগে
অহ
আকৌ এতিয়া এই ৰাস্তাটো সংযোগী যিবোৰ ৰাস্তা সেই ৰাস্তাবোৰ সম্পূৰ্ণ পকা হৈ গল
এইটো আহিব চাগে সোনকালে
তাকে সোনকালে আহিব লাগে মানে অলপমান বৰষুণ দিলে য'ত ত'ত খাল হৈ যায় আৰু তাতকৈ এটা বেয়া সমস্যা হৈ আছে মানে এই ৰাস্তাটোৰ ওপৰত
কি সমস্যা হৈছে
মানে তোৰ ট্ৰেইনে ধৰ চাউল আনে দালি আনে চেনি আনে আকৌ চিমেণ্ট আনে এইবোৰ আনি পেলাই ষ্টেশচনত ৰাখে তাৰপিছত ডাঙৰ ডাঙৰ গাড়ী বুকত লোড কৰি পেলাই লৈ যায়
উম
গতিকে এইবোৰে মানে আও যিমান ইমান ডাঙৰ ডাঙৰ গাড়ীবোৰ যেতিয়া লোড কৰি কৰি নিব তেতিয়া তই নিজেই ভাবিছা সেই চকাবোৰে ৰাস্তাবোৰৰ গতি কি কৰে
হয় তাকেহে তাকে ডাঙৰ ডাঙৰ ট্ৰগবোৰটো চলিয়ে থাকে ট্ৰগবোৰতে অনা নিয়া হয়
সেইটোৱে সেইটোৱেই আৰু আমাৰ এতিয়া ওচৰ পাজৰ মানুহখিনিয়ে সেইদিনাখন মই দেখিছো মিডিয়া মাতি পেলাই মানে প্ৰতিবাদ কৰিছে ধৰ সোনকালে ৰাস্তাটো বনাই দিব লাগে সোনকালে ৰাস্তাটো বনাই দিব লাগে মানুহৰ অৱস্থা বেয়া হৈছে বৰষুণ দিলেই ডাঙৰ ডাঙৰ গাত হৈ যায় মানুহ আহি পৰে মই নিজে দেখিছো কেইবাটাও মানে বাইক আৰুহি পৰিছে ইয়াতে
অহ' এ আচলতে কি জানানে কেন্দ্ৰীয় যোনবোৰ চৰকাৰৰ হাতত থকা আচনিসমূহ
অ
বা ক্ষমতাসমূহ সেইবোৰৰ ওপৰত প্ৰতিবাদ কৰি বৰ এটা লাভ নহয়।
সেটোৱে কেন্দ্ৰীয় চৰকাৰ
প্ৰতিবাদ চলি থাকা ৰাজ্যতহে ৰাজ্য চৰকাৰে উত্থাপন কৰিলেহে কেন্দ্ৰীয় চৰকাৰে চকু দিয়ে।
সেইটোৱে আচলতে কেন যদিহে প্ৰতিবাদ যদি কৰিবলৈ মন আছে তেতিয়া মানে আমাৰ এ যক সমষ্টিৰ যি এম এ লে
অ।
সেই এ মে লে গৈ বিধানসভাত তৰ্ক বিতৰ্ক কৰিব লাগিব এই বিষয়টোৰ ওপৰত। তাৰপিছত আকৌ আমাৰ বিধানসভাত যিসকল কেন্দ্ৰীয় মন্ত্ৰী থাকে সেই কেন্দ্ৰীয় মন্ত্ৰীখিনি গৈ পেলাই কৌ তোৰ সেই লোকসভাত গৈ পেলাই কথাটো উপস্থাপন কৰিব লাগিব।
তাকেহে।
আকৌ লোকসভাই ধৰ তো মন্ত্ৰীসভালৈ পঠাব মন্ত্ৰীসভা আলোচনা কৰা পিছতহে সেইবোৰ কাম কৰিব।
হয় তাতে আকৌ উপস্থাপন কৰোত
উপস্থাপন কৰোতাজনে কেনেদৰে উপস্থাপন কৰিছে সেইটোৰ ওপৰতো যথেষ্ট ট কথা আহি পৰে নহয়।
সেইটোৰ ওপৰতো আহি পৰে, আকৌ এতিয়া আমাৰ অসমত যিমানবোৰ ডাঙৰ ডাঙৰ সমস্যা আছে তই এতিয়া বানপানীৰ সমস্যাৰ কথাকে চা
তাকে হয় বাও।
আকৌ উচ্ছেদ অভিযানৰ কথাকে চা গতিকে এইবোৰ সমস্যাৰ ক্ষেত্ৰত মানে আধা কিলোমিটাৰ এটা ৰাস্তা মানে যি সমস্যা আছে সেইটো মানে কোনেও বিচাৰি এ নকৰে।
হয়।
আৰু গতিকে সেইবোৰ আৰু কি কবি মানে মানুহৰ ৰাস্তাটো দেখিলেই মানে আহিবলে মন নকৰা হৈছে।
আহ যাহ কমি গৈছে ন সেই ৰাস্তাটোদি?
সেয়া আচুতিতে আহ যাহ কমি গৈছে কিন্তু বৰ্তমান অসম চৰকাৰে ভাল কাম এটা কৰিলে।
কিবা ব্যৱস্থা লৈছে নেক
মানে এতিয়া যিটো ৰাস্তাটো মানে এক পাক ঘূৰি যোৱাতকে চৰ্টকাটে দি এটা ৰাস্ত তা আছে আমাৰ ঘৰৰ সন্মুখেদিয়ে।
অ।
সেই ৰাস্তাটো মানে আজি এসপ্তাহ মানৰ আগত ইটাক খপলি পাৰি পেলাই মানে ধুনীয়াকে বনাই দিলে আৰ।
অ আৰু এইটো অসম চৰকাৰে লৈছে ন হাতত?
এইটো অসম চৰকাৰে লৈছে তাৰ পাছত এইফালেদি মানে ঘোৰাতকে মানুহখিনি সেইফালেদি যদি গুচি যায়। যেনে নহলেও তো দুশ মিটাৰ এটা যেনিবা ৰাহি হ'ব।
অ তেন্তে চৰকাৰে যি পাৰিছে কৰিছে আও সহায় কৰিব বুজিছনে? এতিয়া চেন্ট্ৰেলৰ ওপৰত মানে চেণ্ট্ৰেলৰ ওপৰত ৰাজ্য চৰকাৰে একো কৰিবও নোৱাৰে নহয় জান নাই?
এটোৱে।
বিকল্প পথ এটা উলিয়াই দিছে যদি ভাল কাম কৰিছে।
সেইটোৱে আমি এতিয়া প্ৰত্যেকটো কথাতে চৰকাৰক দুখী থাকিলে নহ'ব নহয়।
সেই কথাটোকে স্থানীয় মানুহখিনিয়ে বুজিব লাগিব আকৌ। স্থানীয় মানুহখিনিয়ে প্ৰত্যক্ষভাৱে চৰকাৰকে দোষ দিয়ে যে আমাৰ ৰাজ্য চৰকাৰকে।
সেইটোৱে প্ৰত্যক্ষ ভাৱে ৰাজ্য চৰকাৰকে দোষ দিয়ে, আকৌ সেই চৰকাৰৰ পৰাই আঁচনি বিচাৰি থাকিব। যদি বিভিন্ন ধৰণৰ আঁচনিত যদি পইছা খৰচেই কৰি থাকে। এতিয়া আন্তঃগাঁথনিবোৰক উন্নয়নমূলক কামত কেনেকে পইচা উলিয়াব।
হয় অ', তাকেই।
আৰু ঠিক আছে দে মই তোৰ লগত আকৌ মই বেলেগ এদিনা কথা পাতিম, মই মানে এতিয়া পটককৈ এফালে যাব লগা হৈছে দেই।
অ ঠিক আছে হ'ব অ
হ'ব দে